হেল্ল'
অ কোৱা কি কৰি আছা
এই আছো এনে ৰিজাল্ট দিছিলে যে ৰিজাল্টৰ কথা মানে হেৰি কৰি আছিলো সুধি আছিলোঁ
অ এ মই আছো এনেই
গৰম কেনেকৈ পৰিছে
এ একদম বঢ়িয়া গৰম কব নালাগে আৰু গৰমৰ বিষয়েনো সুধিবাই
ে যে গছ তুমি এনেকে যে যদি আমাৰ ইয়াত গছনি কাটি থ কাটিাকে নহয় লাষ্টতে তোমাৰ ঠাণ্ডাটো না নাইকিয়া হৈ থাকিব তুমি চাবা
উম, উম।
মানুহে মানে চাৰিও কাষে অলপ গছ ৰুৱা এতিয়া আমাৰ ইয়াত আমাৰ ঘৰত যেনিবা গছ আছে কাৰণ আমাৰ ছাইডত পাহাৰখন আছে নাই।
অ'
আমাৰ ইয়াত অলপ মানে গছনি চচগছনি আছে মানে আমাৰ এতিয়া চাৰিওফালে আছে ন এতিয়া মই মানে সেই তলত গছৰ তলত বহি আছোঁ। ঠাণ্ডা ঠাণ্ডা বৰতাহ মাৰি আছে।
উম।
ভিতৰত কিন্তু বহি থাকিব নোৱাৰি অ'ক ৰ'দ বহুত টান।
আমাৰ ফালেও একে ইমান গৰম নহয় বাৰু গছ গছনি আমাৰ এইখিনিত আছে। যে আমাৰো সেই জংঘলৰ ওচৰতে ঘৰ আৰু সোণাৰ পৰা অভয়ৰণ্য ওচৰত
উম, কিন্তু কোৱা আমাৰ বা তোমালোকত ঠাইডোখতে জানো অকল গছনি থাকিলে হ'বেকি হয়নে কোৱা। বেলেগতো আধা তিতটো কাটিয়েই থয়।
অ' বেলেগৰ ফালে কিন্তু গছ গছনি ইমান নাথাকে। আমাৰ ফালেহে কিন্তু বহুত আৰু আঁতৰ পৰা চালেতো বা ইমান জংঘল নিচিনা লাগে। গাঁওখন মানে সোমাই আহিলে মানে এ বহুত জংঘলৰ ভিতৰত সোমাই আহিছোঁ নিচিনা লাগে। বেলেগৰ ফালে আকৌ তেনেকে গছ গছনি নাই আৰু গৰম কিন্তু বহুত।
উম, উম, ওচৰত সেইকাৰণে আমাৰ ইয়াত হে মানে এইখনতো গাঁও নহয় ত মানে গাঁও হয় ন ত সেইকাৰণে বেছি আৰু মানে মানুহ চানুহ ঘৰ কম আছে যে সেইকাৰণে বেছি মানে বহুত আৰু গছ গছনি থকাৰ নিচিনা লাগে।
অ' অ' ঘৰ যে নাই যে আমাৰো একেই আৰু। ঘৰৰ ভিতৰত থাকিব নোৱাৰি পোৰা পাংখাৰ এনেকুৱা গৰম গৰম বতাহ তাহে নহয় এতিয়া আমি চবেই গছৰ তলত বহি আছোঁ।
মই বাৰটা চাৰে বাৰটা মান বজাত শুবলৈ নোৱাৰিছো মানে ইমানে গৰম লাগিছে মানে মই হোৱা নাই টোপনি ক্ষতি হ'ল মানে।
আৰু যদি কাৰেণ্টটো গুচি যায় শুবলৈ নোৱাৰো ইকাটি শিকাটি কৰি আকৌ বাহিৰত আহি বহিব লাগেহি। ৰাতি বাৰটা এটা বজাত ওলাই পেলাই চকীত লৈ বহি থাকো। আমি মানে নদীৰ ওচৰত আছে যে
অ'।
নদীখন ওচৰতে আছে, আমাৰ বতাহটো মাৰি থাকে ধুনীয়া আহি থাকে আৰু।
অ' আমাৰ এনেকুৱা নদী খন অকণমান আঁতৰত আছে। কিন্তু আমাৰ ওচৰত জান এখন আছে, সৰু জান এখন।
অ'।
নাই এনেকৈ গছ গছনি আমাৰ ইয়াত থাকিলে কি হ'ব। আমিতো গছ গছনি ইমান সেনেকৈ নেকাটো ন। কাটিবলগীয়া নহয় বেলেগৰ তাতটো কাটি থাকে। বেলেগৰ তাতকৈ আমাৰ ইয়াত গৰমটো বহুত হৈছে, পিছত মানে আৰু নাইকিয়া হৈছে, মানুহৰ ঘৰ চৰ বনাইছে না টাউন বিলাকত বনায়ে আছে দেখোন এতিয়া। আমাৰ ইয়াত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গোটেইবিলাক বনায়ে আছে, সিহঁতৰ বনায়ে আছে, হস্পিতেল বনাইছে। ৰুম বনাইছে, হস্পিতেল, হস্পিতেল বনালেতো ৰুমো লাগিব ন।
উম।
থাকিব।
ইফালেতো সেইটোয়েই আৰু ৰাস্তাত যি কেইজোপা গছ থাকে সেই কেইজোপাকো কাটি থাকে। মানে ৰাস্তাটো থিয় হবই নোৱাৰি, ৰাস্তাতো এনেকুৱা জুই নিচিনা। ভাপ এটা আহি থাকে।
ৰাস্তা কাষতে ইহতি এনেকুৱা যে ফুল গছ বিলাক যে ৰুৱে যে সেইবোৰ ৰুব লাগে। এহ নে সেইবোৰো নোৰুয়ে একোৱেই নকৰে, মানুহ ৰাস্তাত থকা মানুহেতো অকণমান ছাঁটোতো ল'ব। অ'। মানুহ চাটোতো পাব হয় নহয় কোৱা। এনেকে গৰমটো নাবাঢ়ি কেনেকে বাঢ়িব এটা সময়ত চাবাচোন। ঠাণ্ডা অকণো পাবলই নাথাকিব।
উম। আমাৰ ফালে বাৰু ইমান তেনেকুৱা সমস্যা নাই ইমান গৰম মানে দিলেও আমি। বাহিৰতে থাকো আৰু।
অ' আমাৰ বাৰু ৰাতিলৈ বৰষুণ দিয়েই দিয়ে।
উম আমাৰ ফালেও আজি দিছিলে বাৰু বৰষুণ।
হ'লেও আৰু ন আমাৰ তাত ইয়াত থাকিলেও এতিয়া কি হ'ব এয়া গৰমটোতো এটা জেগাত কৰা মানে চবতে একে হয় হলেও আমাৰ অসম খন মানে বাহিৰত চে ধৰা হেৰি হৈ আছে আৰু গছ গছনিবলাকৰ কাৰণে বাহিৰততো আৰু ৰকম নাই ন। তাৰ অকণমান বেলেগত চেটো আমাৰ ইয়াত অকণমান কমেই হয়।
অ' বেলেগতকে আমাৰ আমাৰ এইখিনিত ভালেই আৰু আমাৰ ফালেও উম।
দেলহিত ফৰ্টি ছেভেন কিমানলৈকে পায়ে গৈছিল উম।
ফেন নহলে এ চি নহলে দেখোন থাকিবই নোৱাৰিব। গুৱাহাটীৰ মানুহবোৰে আমাৰ উম ইমান গৰমত কেনেকে থাকে গছ গছনিও নাথাকে যি কেইডাল থাকে সেই কেইডালকো কাটি পেলাই ধৈ দিয়ে ইমান মানে ফ্লাই অভাৰ লাগে
সেইটোৱেতো ইমানো মানে নহয় নিজৰ ঘৰতে ৰুব লাগে হয়নেে চাৰিওফালে ৰুই থৈ দিব লাগে কি গছনি ৰুলেো বেয়া নাই দেখিুনীয়াই দেখি হয় নে নহয়
একে গছ গছনি ৰুই থৈ দিলে মানেটো ৰাস্তাতটো অলপ চাইয়া পৰে নিজৰ ঘৰখনোতো অকমান ছাইয়া হৈ থাকে বতাহ অকমান লাগে
আৰু ইমান ইমান মহলা ঘৰ বনাব তল তলো থাকিলে তলতটোত বতাই নোসোমাই কিন্তু তলতটো চঁচা হ'লে কি হ'ব ন বতাত চতাতটো নোসোমাই তলতটোত
অ
তলত শুবলৈ ভাল আৰু পকাত কিন্তটো হ'লেও আৰু এতিয়া বুকত থকা খিনি কি হ'ব ৰুম বিলাক য যাৰ দি দিয়েতিয়া ৰুমত থকাখিনেতো থিব নোৱাৰে ন
উম মানুহ বিিলাকে গছ কাটহে ৰুই ৰুবলৈ হলে
ৰুবলৈ হ'লে অঁ ৰুব হ'লে মনত নপৰে অ
অ খালি কাটি থাকিব এ আ মুোকত ডাঙৰ গছ এডাল আছে কাটিব লাগে নহয় বৰ ডিষ্টাৰ্ব হৈছে সিহঁতৰ মানে অহা যোৱা কৰিব মে সেই গছডালেহে ডিষ্টাৰ্ব দিয়ে
অ সেই যে গছডালে বাৰু কি ডিষ্টাৰ দিব হয় নহ নহয় কোৱা
অ গছডালটো নিজৰ জেগাতে থাকে
উম সিহঁতি সেইবিলাক কাটে
উম
ইফালে মানে এনেই হ'লে ফুল গছ চুল গছবিলাকৌ সেইবিলাকেতো ই ডাঙৰ ডাঙৰ চবতো এয়াৰ দিয়া হেৰি নহয় ন
উম
ইমান ডাঙৰ ৰাস্তা কষত যে কিছুমান থাকে যেহু বৰেীয়া বছৰেীয়া বহুত ডাঙ ডাঙৰ কৰে সেইবিলে কিমান এয়াৰ দিয়ে অক্সিজেন দিয়ে সেইবিলাকে সেই ৰাস্ত মই সেই শিৱসাগৰ যোৱা ৰাস্তাটো
উম
মই এপৰা দেখিছিলো সে মানে গছখিনি কাটি কাটা আছিলে আৰু কেইজোপ মান মানে সেইবিলাকে মানে সেইটো ৰুোৱে ন সেইবিলাক কেয়াৰ কাৰণে আৰু গোটেই পৰা বুতাঙৰ হৈ গ যোৱা গোেই ৰাস্তাটো চেচা কৰি দিয়ে কাটিছিলে আকৌ সেইখিনি কটা দেখিছিলোঁ
অ কাটিিনো কিয় পেলাব লাগে কাটি পেলাই আকৌ এডাল ৰুই থৈ দিব লাগে
ৰুই থৈ দিব লাগে অ
কাটি থয় কিন্তু ৰুবলৈ যে কাৰো মনত নপৰে কাটি পেলাই লগাল লগগ এডাল ৰুই দিলেতো আৰু কেইবছৰ পিছত সেইডাল গছ ডাঙৰ হ'ব ন
উম।
জেগাকন সেইখিনি জেগাত আকৌ এজোপা ৰুই থৈ দিলে মানে
উম। আৰু যে ইমান ডাঙৰ ডাঙৰ আৰু যাওঁ যে কৰ'ৰবাত অহা যোৱা কৰোতে ইমান ডাঙৰ ডাঙৰ পথাৰবিলাক দেখো কোমান গৰম একো গছ এটা নাথাকে। একো নাই ন' গছ এডাল মাজতে ৰুই ল'ব লাগে ইমানকে হেৰি আছে পাৰতো পটকে আহিব নোৱাৰে।
অ', নিজৰ যিখিনি মাটি তাতে ৰুই লব লাগে এডালমান গছ।
তেতিয়া মানে চোৱা বহিবলৈ ভাগৰ লাগিলে বহিবলৈ আহিব পাৰিব ন' এতিয়া অকণমান দূৰত তা যাৰ মাজত আছে খেতিখিনি ইমান ভিতৰত মাজত আছে এতিয়া সেই সেই মানুহখিনি আকৌ কেনেকৈে আহিব ছাইডলৈ হয়নে ঠাণ্ডা অলপ। পাবলৈ পানীবিলাকো গৰম হ'ব।
তাকেহে পথাৰৰ মানুহ বিলাকে কিয়বা নৰুৱে আকৌ গছছে। নিজৰ নিজৰ জেগাখনত নিজে নিজে ৰুই লব লাগে বাৰু।
গছজোপাইতো একো নকৰে ন' ধুনীয়াই হৈ থাকিব।
আমাৰফালে আকৌ পথাৰ কেইখনত আছে আৰু দেই গছ কেইজোপা মান আমিও গ'লে মানে পথাৰত তাতে গছত তলত অলপ সময় জিৰাও জিৰাই পেলাই আকৌ ৰুও। ইমান নাযাওঁ আৰু যাওঁ কেতিয়াবাে খালী মন গ'লে।
সেই শিপাখিনিৰ কাৰনে কৰে একো নহয় নহয় এটা অকনমান জেগা লব বেছি জেগা নলয়।
অ', আৰু সেই গজোপাতটো এজনেতো জীয়াই নাথ থাকে ন' চবেইেতটো অকমান ছাহ ল'বগৈ।
অ', অকল নিজৰ ঘৰ মানুহখিনিতো লব বেলেগো আহিব।
অ', চাহকণতো অলপ আৰামত খাবলৈ পাৰিব গছজোপা তলত বহি।
অ', আৰু ধাননো কিমান তললে ৰু
আঁতৰত কেলেজাৰ মাজত আছে মাটি আনোতে কেনেকুৱা কষ্ট হয় পাৰ পাবলৈ কিমান দূৰ লাগে যাবলৈ।
আৰু কথাটো কৈছো গছ গছ আৰু ধান খিনিনো কিমান উপৰত ৰুৱেনো বেছি ইমান মাটি নালাগে ন' ইমান ভিত ভিতৰতো নাথাকে ইহঁতি। ওপৰতেতো লাগে আৰু শিপাখিনি ওপৰলৈ আহিলে কাটি দিলে হ'ল ইমান বেছি দূৰলৈ ওলাই আহিলে।
তাকেহে কলেও নুবুজে তাতে আকৌ কিছুমান আছে নহয় মা মাটি ঠেলা ঠেলি কৰি থাকিবগৈ পথাৰত। ঘৰতো ঘৰতে পথাৰতো সেয়া কৰি থাকে আৰু কি কবা।
আলি কাটি শালিকে চাটিছে
অ', আলি কাটি কাটি কাটি একেবাৰে।
এ হ'বগে এনেকে সেইটো নাথাকেগে আৰু ঠাণ্ডাতো নথাকিব আৰু
অ', জমনি আৰু তাতো সেয়া গৈ সে গৈ পথাৰৰ মাজত ঘৰতো ঘৰতে জেওৰাখন নি নি নি একদম আগত ভেটি থৈ আহিবগৈ এই পথাৰতো আলি কাটি কটি একেবাৰে কাৰোবাৰ মাটি ঠেলি ঠেলি লৈ গৈ থাকিব
উম। এইবাৰ চোৱা দুৰ্গা পূজালৈকে ঠাণ্ গৰ-গৰম হেৰিয়ে হৈ আছিলে ঠাণ্ডা পৰাই নাছিলে হয় নহয়। দুৰ্গাপূজা লেকে এ তাৰপিছত লাহেকে নৱেম্বৰলৈকে গৰম নোপোৱা হ'ব, আকৌতো হেৰিটোত ঠাণ্ডাটো গুচিয়ে যায়। অকি ঠাণ্ডা নোপোৱা হৈ যায় এতিয়া নৱেম্বৰলৈকে ঠাণ্ডা নো হৈ যাব তাৰপিছতো জানুৱাৰী ফেব্ৰুৱাৰীতটো ঠাণ্ডাটো গুচিয়ে যায় আজিকালি।
অ'।
এই ডিচেম্বৰ মাহটো অকণমান ঠাণ্ডা থাকিব আৰু।
উ, ডিচেম্বৰ মাহটো উ।
সি মাহঁতি কি কৰিছে?
আছে এনেই বহি গছৰ তলতে, আজি সোমবাৰ যে বজাৰ আছে বজাৰ যাবলৈ ওলাই আছে।
মইও যাম বুলি ভাবিছো অলপ দেৰিকৈ ইমান ৰ'দ যাবলৈ একদম ভয়ে লাগিছে দেখোন। ছাতি লৈ গ'লেও ইমান গৰম লাগে।
ইমান গৰম সঁচাকে ৰাস্তাৰ প পৰাতো সেইটো গৰমৰ সেইটো ওলাই আকৌ।
অ আৰু বজাৰৰ ভিতৰত সোমাই গ'লেতো আৰু গৰমি- থাকে। কোনো ফালৰ পৰা বতাহ নাহে নে গোটেই বেৰি থৈ দিয়া থাকে।
অ।
সেইকাৰণে ভাবিছো অলপ দেৰিকৈ যাম আৰু।
উম।
কি যে হ'ব।
উম।
অঁ কোন ক্লাছত পঢ়ি আছা তুমি?
মই এলিভেন।
ইমান সৰু সৰু লগা নাই আকৌ তোমাক। এতিয়া কথা পাতি আছোঁ যে ইমান সৰু সৰু বুলি ভাবি লগা নাই। মই এইবাৰ ছিক্সমৰ ফাইনেল দিছোঁ।
অ অ উম উম। আৰু কোৱা?
নাই গছ-গছনি ৰুইছা ঘৰত?
অ গছ-গছনি আছে আমাৰ চাৰি মে গছ গছনি।
মানে এনেই ফলমূল-চলমূলৰ আছে গছ।
এই ফল মূলৰ নাই, এনেই ঢেৰ কিবি কিবি গছ আছে। আৰু জলফাই গছ কিবা কিবি।
অ সেইবিলাক আমাৰ জলফাই এজোপা ইয়াত আছিল ডাঙৰ এজোপা সেইজোপা কাটা হ'ল। হয় তাৰপিছত সিইফালে এজোপা সিদিনা দেখিছো ওলাইছে ডাঙৰ হৈছে, এই জলফাই এজোপা কাটাৰ পৰা ঘৰত বস্তু এটা থাকে কাটি দিলে পিছত পাবলৈ দিগদাৰ। বেলেগৰ কৰা ল'বও
অ যাবলৈ মন নাযায় খুজিবলৈ কাৰণে আৰু কি কি মানে সেই ডাঙৰ হোৱা নাই নিব নালাগে বুলি কয় যে একদম মানে বহুত টান পাওঁ মই এইটো কথা।
আমাৰ ঘৰত এজোপা ডাঙৰ আছিল, আধালৈকে কাটা হ'লেও একো নাছিলে ন গোটেইোপ কাটি, গুৰিতে কাট দিলে। আকৌ এতিয়া নোলায়ে আৰু, কেনেকৈ ওলাব। আৰু আজিকালি সেই জলফাই আৰু টেঙা গছবিলাক দেখি পাবলৈ নাইকিয়া হৈছে আৰু, নাপাব এটা টাইমত।
মধুৰিম গছ এডাল আছিলে আমাৰ চোতালতে যোনে তোনে আহি গছডাল মানে মধুৰিম শৰাই শৰাই চোতালখন লেতেৰা কৰি থৈ যায়। তাৰ পিছত আকৌ কাটি পেলালে আৰু গছডাল। ধেৰ লাগে গছ তালতো।
অ। হ'লেও মানে ন এতিয়া গছিজোপা হ'লে কেতিয়াবা নিজেও খাব পাৰি। উম আমাৰ মনে টেঙা
উম।
যাব। মাটিডখৰ আমাৰ এই ওপৰত ইমান শুকান মানে তলবিলাক মানে পানীডোখ জেগাটো বাকীডোখৰতকৈ ৰাস্তাটো কি ওখ হয় ন বৈ যায় মানে তলত। ছাইডতে পু-পুখুৰী এটাও আছে মানে, ছাইডতে আছে।
অ অ।
জানখনো আছে পানীবিলাক নাথাকেই আকৌ মাটিটো সখৰ কাৰণে সাৰ চাৰ নাথকা মাটি হয়
উম
খেতি চেতি কৰিছে নে তোমালোকৰ ঘৰত খেতি এনেকে কৰে নি হাত
উম শাক পাচলি কৰো বাৰু আমাৰ অকমান আছে আৰু তাতে কৰো
ঠিক আছে নহ'লে দিয়া ন